হয়, ভালে আছে? আছো দিয়ক মই ভালে, আপোনাৰ আজি দিনটো কেনে গল?
আজি মোৰ দিনটো বিশেষ। আহ ভাল নগলেও ঠিকেই আছে আপোনাৰ?
মোৰ ঠিকেই গৈছে অলপ গৰম দিছিলো আৰু কিন্তু তাকো ঠিকে আছে অলপ। ফুৰি আহিলো
আচ্ছা আপোনাৰ প্ৰিয় খেল কি?
অ' প্ৰিয় খেল আচলতে ক'ব গলে মোৰ। মানে খেলি আচলতে ভাল লাগে। কিন্তু তাৰে মাজতে চবৰে এটা প্ৰিয় বস্তু থাকে ন' ত' সেইটো ক'ব গ'লে আচলতে মোৰ বেছিকে মানে ভাল লগা খেলটো হ'ল ফুটবল মোৰ ফুটবলটো মানে অধিক ভাল লাগে, বহুত প্ৰিয় মোৰ।
আপোনাৰ মোৰ প্ৰিয় খেল বুলি ক'বলৈ গ'লে বহুত আছে তাৰে ভিত ভিতৰত মোৰ প্ৰিয় খেল হ'ল ক্ৰিকেট। আৰু ক্ৰিকেটৰ মোক চবত অ, সকলো চবতকে বেছি ভাল লাগে বিৰাট কৌহলি।
হয় হয় বিৰাট কোহলি ভাল লাগিল বাকী বেলেগ উ বেলেগ। বেলেগ খেলুৱৈ মানে বিষয়ে আপুনি কি ভাবে ক্ৰিকেটৰ?
বেলেগ খেলুৱৈ আহ বিশেষ ক'বলৈ গ'লে হাৰ্দিক পাণ্ডিয়া। ৰোহিত শৰ্মা আদি খেলুৱৈ মোৰ বাবে মৰমৰ।
আচ্ছা।
আপুনি গান শুনি ভাল পায়নে?
আহ মই মই গান শুনি আচলতে অকল মই নহয় পৃথিৱীৰ বহুত মানে বহুতে নহয় পৃথিৱীৰ সকলো মানে আচলতে গানৰ লগত এটা জড়িত হৈ আছে চবেই গান কাৰণ গান এটা কি হয়। এটা ক'ব গ'লে ইউনিভাৰ্চেল লেংগুৱেজ হয় ত' কি হয় এটা মানে নিজৰ মনৰ মনোভাৱটো মানে গানৰ জৰিয়তে বুজাব পাৰি। কিছুমানে গান শুনি নিজৰ মনক শান্তি দিয়ে। বহুত যিটো আহ কিছুমানৰ কষ্ট থাকে বা আহ কিবা আহ ভাববোৰ থাকে যিটো গান শুনি কেনে নিজৰ ভাৱবোৰ তল পেলাই থৈ দিয়ে। আৰু বা শান্তিও পায় কিছুমানে কিছুমানে গান লিখে বা গাই সুৰ দিয়ে ত' তেনেকুৱাকে নিজৰ মনৰ ভাল লগা কথাবোৰ ত' তেনেকুৱাকে প্ৰকাশ কৰে। গানৰ জৰিয়তে প্ৰকাশ কৰে ত' আচলতে ক'ব গ'লে পৃথিৱীৰ সকলোৱে। এ' গানৰ লগতে জড়িত তো গান সেই হিচাপে ক'ব গ'লে গানটো সবৰে প্ৰিয় আৰু মোৰো অ' মানে অধিক প্ৰিয়। মোৰ ভাল লাগে গান শুনিকিনে এটা মানে শান্তি টাইপ ফিল হয়। আপোনাৰ ক'ব গ'লে।
মোৰ ক'বলে গান মোৰ অ' যি মই অসমীয়া গতিকে অসমীয়া গান মোৰ অতিকে মৰমৰ।
উম।
জুবিন গাৰ্গৰ গান আহ মোৰ বাবে অতি প্ৰিয়। জুবিন গাৰ্গৰ মায়াবিনী গান। লগতে আহ ঋতু এলবামৰ কিছুমান গান। যিবিলাক মোৰ বাবে অতিকৈ প্ৰিয় আনহাতে তে' আহ জুবিনে গোৱা হিন্দী গান জানে কিয়া জানে মান।
অহ'।
মোৰ আটাইতকে বেছি ভাল লাগে।
আগৰ খিনি জানে কিয়া চাহে মান আছিল।
হয়, হয়,
অ', এইটো আপোনাৰ ভুল হৈছে
হয়, আৰু হিন্দী হিন্দী গায়ক ক'বলৈ গ'লে অৰিজিত সিং
মোৰ বাবে প্ৰিয়।
ত' বাকী মানে কব গ'লে ত' হিন্দী গানৰ ক'ব গ'লেতো বহুতো মানে বহুত সুদক্ষ বহুত ভাল ভাল গায়কবোৰ আছে ত' অকল আৰজিত সিঙক ভাল লাগে নে আৰু কিছুমান আছে তেনেকুৱা আপোনাৰ?
নাই নাই অৰিজিত সিঙৰ মোৰ চবতকে বেছি ভাল লাগে কিন্তু অৰিজিত সিঙে অৰিজিত সিঙত ও আন বহুতো গায়ক আছে যিবোৰ মোৰ বাবে অতিকৈ প্ৰিয়। যিবোৰৰ গান শুনিলে আহ মনটো সঁচাকৈয়ে ভাল লাগে। আনহাতে সেই গানবোৰ বহুত আহ উৎসৱ পৰ্বণতো আমাৰ আহ
ত' আপুনি অ, আ, অ, ৰব মো মোক কৈ আছো ৰ'ব আহ এটা কথা মানে এটা প্ৰশ্ন সুধিব দিয়ক শুনা আপুনি এ যিটো আমাৰ আ, বিদেশী গানবোৰ যিটো যিটো আমাৰ আ, ইংলিছ গান হওক বা বিদেশী গান বোৰক সেই গানবোৰৰ আপোনাৰ কি অনুভৱ মানে কি ভাবে আপুনি?
উম, বিদেশী গান বুলি ক'লে বিদেশী গানবোৰত আমাৰ লোক লোকসংগীতৰ নিচিনা হ'ব নোৱাৰে লোকসংগীত
নাই নাই সেইটোতো নাই সেইটোতো বেলেগ হবয়ে কাৰণ জাগা অনুযায়ী মানুহ ঘৰ। বেলেগ বেলেগ সেইটোতো জানেই জাগা বুজিতো খাপ খাব লাগিবতো। বহুতো বেলেগ চবৰে বেলেগ বেলেগ ত' সেই হিচাপত ক'ব গ'লে বেলেগ বেলেগ কিন্তু তাৰে আপুনি কি বুলি ভাবে?
হয়, হয়, অ', মই আপোনাৰ কবলৈ গলে। সেনেকুৱা বিশেষ একো ভবা নাই আপুনিয়ে কওকচোন।
আচ্ছা। মানে মই মোৰটো কৈ আছো দিয়ক আ, আপোনাৰ কিব কিবা ভাইব্ৰেট হৈ আছে ৰ'ব।
হয়, ৰ'ব মোৰ মানে অলপ মোৰ অসুবিধা কাৰণে আপোনাক
অ', কিবা কৰি লওক অসুবিধা হৈছে যেতিয়া কৰিয়ে লওক। হয়, এতিয়া - এতিয়া ঠিক এতিয়া ঠিক হৈছে দিয়ক, মই কৈ আছো এতিয়া আ মানে মই যিটো ভাবো মোৰ মনত যিটো ভাৱ অলপ মানে কি বিদেশী গান বোৰলৈ ইংলিছ গান বোৰ হয়, আমি মানে বহুতো দেখা যায় এ বৰ্তমান যুগৰ ল'ৰা ছোৱালীবোৰ মানে ইংলিছ গানৰ প্ৰতি বহুত আকৰ্ষিত আকৰ্ষিত ত' তাৰে এ মিউজিকৰ প্ৰতি বহুত আকৰ্ষিত তাৰে খন গীতৰ প্ৰতি বহুত আকৰ্ষিত ত' তেনেকুৱাকে এ আজিকালি বহুতো মানে তেনেকুৱা আ, চিংগাৰ বা বেণ্ড হওক তেনেকুৱা আ, বহুতো জনপ্ৰিয় হৈ আছে মানুহৰ মাজত। প্ৰিয় মানে যিটো প্ৰিয় আ, ক'ব পাৰি যিটো আমাৰ এ নব্বৈ দশকৰ পৰা চলি আহি আছে, মানে যিটো আমাৰ নব্বৈ দশকৰ পৰা যিটো আমাৰ মাইকেল জেকচন আছিল মাইকেল জেকচনটো তেওঁৰ তেওঁ মানে অধিক প্ৰিয়, অধিক মানে কি পপুলাৰ ন অঠিক জনপ্ৰিয় ন' তেওঁক মানে এ তেওঁ ঢুকুৱাৰ এ প্ৰায় আজি সোতৰ বছৰ মানে হ'ল ত' এতিয়াও তেওঁ অনুসৰণ কৰে এতিয়াও তেওঁক মনত কৰে বহতে এ মানে কিছো স্মৰণ কৰে আৰু তেওঁক স্মৰণ কৰে, তেওঁক ভাল পায়, তেওঁৰ প্ৰতি থকা ভাল পোৱাটো এতিয়াও মানে দেখুৱায়। টু
হয়, হয়
এতিয়া বহুত চলি আহিছে আৰু এতিয়াতো ক'ব গ'লে আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী বা আ, মানুহৰ প্ৰতি আ, মানুহৰ মানে আকৰ্ষিত হৈছে এই গান এনে গানবোৰ ত' সেই হিচাপত ক'ব গ'লে ভাল লাগে কিন্তু যিটো আমাৰ নিজৰ দেশৰ গান ত' সেই হিচাপত ক'ব গলেতো আ, মানে বিদেশী গানত কে বা বিদেশী গানতকেতো আমাৰ গানে মানে ক'ব গ'লে আমাৰ প্ৰিয়জিত মনযোগী যাৰ গান হওক আমাৰ পাপন দাৰ গান হওক ত' সেইবোৰ আমাৰ বহুত প্ৰিয় কিন্তু তেওঁ সকলৰ গান গানো ভাল লাগে, তেওঁ লোকৰ গানো বহুত ভাল ক'ব গলে আৰু উম, তেওঁলোকৰ তেওঁলোকৰ মানে মনোভাৱ তেওঁৰ গানৰ এ মানে কি মানে কি অনুভৱটো বেলেগ, আমাৰ এই এনেই গান বোৰৰ অনুভৱটো বেলেগ। ত' তেনেকোৱা হয়। কিন্তু ভাল লাগে মোৰ ভাল লাগে।
এতিয়া বৰ্তমান আমাৰ
অ', কওকচোন।
আ, এতিয়া বৰ্তমান আমাৰ অসমতটো অম্বুবাচী মেলা চলি আছে আপুনি যাবনে?
হয়, হয় অম্বুবাচী মেলা মইতো ভাবি আছোঁ যাম মানে এনেকুৱা লাগি আছে যাম যাম। কিন্তু এতিয়ালৈকে সুযোগ পোৱা নাই দিয়কচোন সুযোগ পালে মই যাব বিচাৰিম, আপুনি
অম্বুবাচী মেলা, অম্বুবাচী মেলা কামাখ্যা মন্দিৰত হয়, কামাখ্যা মন্দিৰ নীলাচল পাৰত অৱস্থিত।
হয় দিয়া হয়, সেইটোতো জানো মই এইটো কাৰণ ওচৰতে থাকো। মানে সিটো গম পাওঁ, কিন্তু আজিলৈকে যোৱা নাই দিয়কচোন। কিন্তু মোৰ যাব ইচ্ছা আছে আপুনি কেতিয়াবা গৈছিলে নাই?
মই আপোনাৰ আ, যেতিয়া মোৰ বয়স, মই যেতিয়া সৰু কালত আছিলোঁ তেতিয়াই মই যোৱা এতিয়ালৈকে মই যোৱা হোৱা নাই কিন্তু আপোনাৰ মই ভাবি আছোঁ যে এই এই এই বছৰত মই মানে ছাব্বিশ তাৰিখলৈকে যিহেতু অম্বুবাচী মেলা চলিব, গতিকে মোৰ হাতত এতিয়াও গতিকে মোৰ হাতত এতিয়াও দুদিন আছে। মই এই দুদিনৰ এদ এদিন যাম বুলি ভাবি আছোঁ। কিন্তু কি হয় আপোনাৰ সময় যদি মিলে মোৰ যাব লাগিব।
এই গলে ভাল আৰু যিটো আমাৰ ক'ব গ'লে এটা সেই পাই ন' না শান্তি এটা ত' পৰম্পৰা এটা ত' ভাল লাগে মানে যাব লাগে। বাকী আপোনাৰ এ ভৱিষ্যতে মানে কেনেকুৱা জাগাত বা কোন কোন ঠাইত আপোনাৰ মানে যাব ইচ্ছা, মানে যাব ইচ্ছা কৰে আপোনাৰ? কেনেকুৱা ঠাই ভাল লাগে আপোনাৰ?
যিহেতু মই অলপমান ধাৰ্মিক গতিকে মোৰ আপোনাৰ কেদাৰনাথ যাবলৈ বৰ ইচ্ছুক মই আৰু - আৰু মই বহুত অসমৰো অসমৰো নহয় মই অসমৰ বহুতো ঠাইত মই ভ্ৰমণ কৰিবলৈ গৈছো বহুতো টো মন্দিপ হওক মই বহুত ঠাইত মই ভ্ৰমণ কৰিবলৈ গৈছো যেনেদৰে কলোৱে যে কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰত গৈছো হয় গৃহ মাধৱ মন্দিৰত গৈছো। অত্যাদী অত্যাদী বহুত ঠাইত মই গৈছো। অ' কিন্তু ভৱিষ্যত তে মোৰ আপোনাৰ ক'বলৈ গ'লে কেদাৰনাথ যাবলৈ বৰ ইচ্ছুক মই। আপুনি?
হয়তো তেনেকুৱা মই তেনেকুৱা টো আহ ধাৰ্মিক ক্ষেত্ৰতটো মই তেনেকুৱা মানে একো নহয় ত মই তেনেকুৱা ভাৱ নাই। কিন্তু এ মই ভাবোঁ এ যে মই মানে কি মোৰ এটা ইচ্ছা আছে যে মই এ যাতে আহ কাশ্মীৰ যাব পাৰোঁ।
কাশ্মীৰ কাশ্মীৰ বৰ প্ৰিয়। কাশ্মীৰ মোৰো বৰ প্ৰিয়।
হয়, মানে কি আ, কাশ্মীৰত এ কি কোৱা মানে ভুলস্বৰ্গ বুলি কোৱা হয় ন' মানে কি পৃথিৱীৰ স্বৰ্গ বুলি কোৱা হয়। ত' সেই সেই হিচাপত কি যাব বৰ ইচ্ছা, তাৰকাপোৰ মানে মোৰ মানে বহুত প্ৰিয় মোৰ মানে আহি থাকে ন' মোবাইলত আহি থাকে ত' ভাল লাগে যাব ইচ্ছা মোৰ। বাকী আপুনি কেতিয়াবা মানে আপুনি মানে কি ইতিয়ালৈকে ক'ত ক'ত ঠাই বা কোন কোন ঠাইত গৈ পাইছে? ফুটি গৈছে মানে অনুভৱটো কেনেকুৱা আপোনাৰ জনাবচোন।
মোৰ অনুভৱ টো ক'বলৈ গ'লে বৰ ভালেই মোৰ যেতিয়া আপোনাৰ নিজৰ যিটো সপ যিটো সপোন থাকে য'ত যোৱা আপোনাৰ সপোন থাকে তাৰলৈকে যদি আপুনি যায় তেতিয়া আপোনাৰ মনটো খুবেই ভাল লাগে। যেনেদৰে মোৰ যেনেদৰে মই এবাৰ হয়গৃহ মাধৱ মন্দিৰত গৈছিলোঁ। সেইটো মোৰ বাবে অতিকৈ স্মৰণীয় দিন।
তেনেকুৱা তেতিয়া আপোনাৰ কেনেকুৱা ফিল হৈছিল মানে কেনেকুৱা অনুভৱ? মানে তাৰে পৰিৱেশটো কেনেকুৱা বা? গৈ কিনে কেনেকুৱা লাগিছে?
পৰিৱেশটো বহুত ধাৰ্মিক পৰিৱেশটো বহুতেই ধাৰ্মিক। তাতে যি উৎসৱ পাৰ্বন হয় আহ তাতে আ আমাৰ ভগৱান কামদেৱৰ বিষয়ে আছে।
হয়- হয়- হয়।
মা মাধৱ আহ হগ্ৰীয় মাধৱ মন্দিৰত আমাৰ আহ ওখ- ওখ দেৱাল আছে। শিলেৰে মূৰ্তি বনোৱা আছে।
হয় যিটো প পুৰণি পুৰণি কাৰ্য ভাস্কৰ্য বুলি কোৱা হয় তেনেকুৱা বস্তু আছে।
হয় -হয়। আমাৰ বাবে সেইবোৰ ভগৱান স্বৰূপ।
হয় এটা মনত পবিত্ৰ ভাৱেৰে ৰাখি যাব লাগে আৰু ভাল লাগে তেতিয়া। অ' হয়।
উ হয় উম।
সতে আজিলে হ'ব দিয়ক পিছত লগ পাম।
অ -অ -অ হ'ব দিয়ক উ অ দিয়ক।